হেল্ল' অ, তেতিয়া আও নেক্সট টপিক খোৱা লোৱা, খোৱা বস্তু। হয় হয় খোৱা বস্তু বিষয় কিবা ক তোৰ কি খাই ভাল লাগে
এইটো টাইমততো একো হেলডি নাখায় কোনোৱে, মোৰ মতে আৰু
হেল্ডি খাই মোৰো ভাল নালাগে।
এ হেলডদি নাখায় কোনোৱে ত কি মইতো মম' ভাল পাওঁ বহুত,
মম' খাই ভাল লাগে কিন্তু ফেভাৰেট নহয়
মোৰ ফেভেত ম'মো ত মোক দুই তিনি চাৰি প্লেট দিয়ে মই একেবাৰটে খাই শেষ কৰি দিম
আৰু গোলগপ্পা
সেইটোও হয় এইবিলাক মানে কি আৰু, ফাৰ্ষ্ট লিষ্টত মানে এইকেইটা আছে গোলগাপ্পা মমো আৰু কি আৰু পকৰীও ভাল লাগে বে,
পকৰী
উম
এই মোৰ দউস্তি। ভেজ নে নন ভেজ
মই
অ
অম্নি বাৰচ মই
কমটিছ। অমনিভচ ভাই অমনিভাৰ্চ ঠিকে ঠিকে মানে খোৱা বস্তুত ভেজ খোৱা বস্তুত ভেজ খা নে নন ভেজ খা
মই কলোয়ে যোনটো কৈছো অম্নী ভাৰ চব খাওঁ কিন্তু ম'ম' হেৰিয়ে ভাল পা প চিকেন ভাল পাওঁ
দেটচ অম্ননিভাৰ মইও যিমান পাও চব খাওঁ বাট চাব গ'লে ভালকে নন ভেজ নন ভেজ লাবাৰ ভেজ খালি ভাল নালগে
ভাল লাগিছে ম আৰু কোনটো নন ভেজ মানে ভেজ ভাল লাগে জানানে
কিন্তু পনীৰ
ঠাইত পাম অটোতো নন ভেজ ভেজে সেইটো মই তোক কৈ আছো মানে ফুড কোনটো ডিছ এটাটো হল চেণ্ডউইচ ভাল লাগে ননভেজ চৰি ভেজ
আৰু ভেজ চেণ্ডউইচ ভাল লাগে
অঁ ভেজ চেণ্ডউইজ বহুত ভাল লাগিব মেয়নিজ চীজ
অঁ অঁৰে নক নক হৈ গল ন পানীৰটো ভাল লাগিল পনীৰটো মানে যে ভালকে বন না খাই কিনে মজা লাগি যায়
পনীৰ চেণ্ডউইচ মই ভাল নাপাওঁ
পানীৰ চেণ্ডউইচটো নহয় লাইক প পচ গৈ আছিল
কোন মানে কি কৰিলা না আমাৰ ইয়া চান্দিল্য আছে যি চান্দিল্য নহয় এই ৰিপু জি আগৰ ৰিপু খান
অঁ ৰিপুজ ৰিপুজ অ'ল্ড ৰিপুজ
কি মজাবে তাৰ পৰঠাটো মজা লাগে ৰাতিপুৱা যোনটো একম শান্ত সাতটা বজাত দেই
এ তেতিয়া নহ'ব চাগে খোৱা কেতিয়াও
সেইটোত নহয় মোক আগতে পাপাই আনি আনি দিছিল হা ৰাতি নাইট ডিউটি কৰিলে আনি পায়হে সাতটাত লৈ আহে ইমান ধুনীয়া মস্ত ডাঙৰ মানে একদম গোটা আৰু ছফ্ট
মই চ খাৱোৱা নাই চাগে অলদে ভোজৰ ৰাইদাই চেমিচ
অ ৰা হেৰি
সঁচা কব গ'লে গোটেই লাইফত চেডউইচ বুলিয়ে মই দুইবাৰ বা তিনিবাৰ খাইছো মেক্সিমাম
ম খাইছ
সঁচা মই যেতিয়া যি খাওঁ এটাই বস্তু অৰ্ডাৰ কৰোৰে লাগে ৰেষ্টুৰেন হোটেল যাও খানা চানা আছে আছে অলজ নান আৰু বাটাৰ চিকেন এইবিলাক কাৰাই চিকেন মোৰ এইটোৱ হ'ল ফিস্ক খোৱা বস্তু
কাহাই চিকেন ভাল লাগে
ভাল লাগে পাটাৰ চিক চবঠাই নখা গলো ক্তামান ঠাই আছে আমাৰ ইয়াতে মে আমাৰ বেংগলত আমাৰ ইাৰ্চি আ ৰেষ্টুৰেণ্ট বহুত আছে কিন্তু অকল দুই তিনিটা ৰেষ্টুৰেণ্ট এনেকুৱা আছে য'ত খাই মোৰ ভাল লাগে বাটাৰ চিকেনটো
উম হম
ভালকে বনাই কেনে ই দি টেষ্ট বেষ্ট কম্বনেচন বেষ্ট কম্বনেচন এইটো হ পানী আহি গলো
লগতে লগতে মানে এনেকুৱা এয়া এটা চিকেন টো যে হেৰি কৰে অলপ কি বুলি কম বইল টাইপ যে বনাই চুপৰ নিচিনাকে অলপ
অ' অ' অ'
পুৰা গোটা আমি মানে যেতিয়া শ্বিলঙত যাওঁ বুলি কৈছিলো
উম
আাৰ বাৰত গেছো নহয়
অহ
অ এ বাহঁতৰ লগত গৈছিলো আৰু মই, ত' তেতিয়া মানে খাইছ দৈত এইটো, উ ফ্ৰাইদ ৰাইচ, আৰু মানে সিটো চিকেন ফ্ৰাই লোঁ আৰু, কি মজা‌ অ' কি মজা বে, কি টেষ্টি!
একদম মান আকৌ খাবলৈ মন যায় ন
উম চব খাই উঠিকেনে, অ সঁচা আৰু চব খাই কেনে ধুনীয়াকে এটা, ডাইৰেক্ট যিটো নেমু পানী বনাই মানে হেৰিত কিনা দছ টকীয়া নেমু, নেম নেমু পানীৰ বটল লিমকা, সেইবোৰ নহয় দেই। সেইবোৰ নহয়। জোনটো ডাইৰেক বনোৱা তোক গিলাচত দিব, লক দছ টকা, পোন্ধৰ টকা, বিছ ট সেইটো খাই দিবি, ইচ আৰু কি লাগে? চৌদা দি দিবি অলপ।
চৌদা পানী নেমু দি‌ কে, দি কেনে জোনটো বনাই খাই কেনে মজা লাগি যায়!
পন পেট ঠাণ্ডা পৰি যায়।
খোৱা বস্তু একবাৰে ফিক্স নাই যে মোৰ এইটোৱেই ভাল লাগে বুলি, মই চব খাও অকল ননভেজ হ'লেই হ'ল। ননভেজ হল মানে খাই কিনে একদম ভাল লাগি যাব। বাছ
উম।
ফিক্স নাই।
আমি এটা এবাৰ বিৰিয়ানী খাইছিলো।
বিৰিয়ানি এই বিৰিয়ানী চাগে অসমত ভাল পায় নে? এ নাই
হা?
মানে আছামত ভাল বিৰিয়ানী পায়নে নাই?
এটাতো মই এটা মানে এনেকুৱা হেৰি শুনা নাই।
কত মানে?
আমাৰ ইয়াতে আছে আমাৰ এটা বিৰিয়ানী দোকান ভৰপুৰ এয়া এটা আছে কলকাতা আৰচালান। তাৰে বিৰিয়ানি খাইছো যি ৰস লাগেই। ইচ মজা বেপৰে ঘি চি দি বন বিৰিয়ানি চিকেন হয় মস্ত ডাঙৰ পিচ। এশ টকা প্লেট ফুল প্লেট। খাই কেনে পেট ছেত উৰি যায় গৈ।।
সেয়া আৰু এটা আমি বিনময় আৰু মাই ফাৰ্ষ্ট আহো আহোতে এখন ৰেষ্টুৰেণ্ট আছে হা ডা ফৰ মম বুলি। কেফে টাইপ আৰু। ডাঙৰ তাতে যাই কিনে অ বিৰিয়ানী অৰ্ডাৰ কৰিছো হা এক প্লেট এক প্লেটতে ৰেও ইফালে ফুড কালাৰ দিছি একো ভাল লগা নাই। একো ভাল লগা নাই। প্ৰশ্ন এটা কণী আৰু পিছ এক পিছ মাংস সৰু সৰু তাকো ইমান ডাঙৰ নহয়।
আমাৰ ইয়াতে এনেকুৱা নাই আমাৰ এটা মানে ধুনীয়া একদম বিৰিয়ানী মানে লাইক এটা নিজৰ ক মই টাইম পোৱা নাই আমাৰ এটা ধুনীয়া মানে একদম বিৰিয়ানি বনোৱা লাইক এটা নিজৰ ফ্ৰিৰি আছে। আৰু বলপুৰতটো সেইটো কলকাতাৰ ফালে গেলী, কলকাতাত পোনে গেছো দুবাৰ মান। তাতেই মানে গেছো বহুত বাৰ।। দুবাৰ মান বিৰিয়ানী খাইছিলো তাৰে বিৰিয়ানী আৰু ৰখাল বে নাজনো কেনকে।। কি বনাই উ খাই কানে মানে কি কম আৰু মজা মজা আ একদম।
উম হম।
তাতে খোৱা বস্তু গিলা ভাল লাগে। আমাৰ যেতিয়া লাইক খোৱা লোৱা বিলাক ৰান্ধা- বাঢ়া ইচ্ছা নাযায়‌ সে যো বিৰিয়ানী খাই আহো সেইটোৱে। পইচা নাচা দেখিলি নাই খুজি লৈ হ'লিও বিৰিয়ানী খাব আমি।।
উম হুম হু।
বিৰিয়ানী ফেন।
আমাৰ ত ইমান ফেমচ নহয় বিৰিয়ানী।।
আমাৰ ফালে ভালকে কোনো মানে বনাব নোৱাৰে বা।।
নাজানেও সেইটোৱে।
এই বিজনেছ আইডিয়া আনলকড।
উচনা বহুত বেছি আণ্ডাৰ ডেভলপমেণ্টে ডেভলপমেণ্ট ডাইৰেক্ট
ন বহুত ভাল হ'ব চাব গ'লে।
কিন্তু নেচাৰৰ ফালৰ পেৰা নেচাৰেলি ভাল বস্তুবিলাক। ঠিকেই আছে একেবাৰে বনোৱা একে এনেকে তোমালোক। এটা চাবেই আমাৰ এটা হে বান্ধাকবি কাটি কেনে পিয়াজ চিয়াজ দি।।
এই পকোৰাটো যে বনাই।।
এক পকৰা
যে বান্ধাকবিৰ যোন পকৰা বনাই তই যে কৈ আছা?
আৰে নহয় সেইটোতো সেইটোতো বিৰেডো থাকে মই সেইটো কোৱা নাই। আমি আগলে যাম চখনা টাইপ কে আছে খাই
আহ
বান্ধা কবি চান্দা কবি মিমি-চিমি দি লৈ তাৰপিছত এ নম কি আছে বিল বিলাহী গাজৰ চপ
পিয়াজ চিয়াজ কাটি গলে
তাৰপিছত বুট মিক্সসাৰ ইচ
ওপৰদি অলপ নেমু মাৰি দে বাছ মিক্স লৈকেনে খা
কাটি দিলি নেমুজদি একদম ধৰ ধৰল মজা হেৰি হৈছে আৰু নেমু
মানে নেমুটো কাটি কেনে তো মানে ৰসটোৰ ওপৰত দি কিনে মিক্সিত্স কৰা
নহয় এইটোতো ওপৰৰ পৰা ৰস দেওৱে
তাৰ পিছত কি কৰা অ সৰু সৰু পিচ-পিচ কাটি কেনে আৰে ভাই ই
কঙাগিব
অ জীৱনতো জীৱনত বহুত গোট শলকৰ বাকী আছে। মোৰ চাইনা জাপ কো চাই নহয় মানে মেইনলি ম জাপান মানে ফুৰব যাব বহুত ইচ্ছা আছে। সঁচাক জাপান যোৱাৰো বহুত ইচ্ছা আছে। ফূবা চি ফুড অক্টোপাছ খাইছিলো।
কি কোৱা বহুত মন চ খাবালে বিদ্যা ক'ত পাইছা তই
জগন্নাথ পুৰি গৈছিলো যে, তেতিয়া পুৰী বিশ্বত ফুৰুবাইছিলো সন্ধিয়া। তাতে অক্ট্ৰোপাছ আৰু বেলেগ মাছ-মাছৰ নাম নাজ নাজানো ডাঙৰ এটা মাছ আছিল। মানে লাইক এসাত মান ডাঙৰ হ'ব আমি চাৰিজন খাইছিলো আৰু এসাত নহয় মানে লাইক আধা হাত ডাঙৰ হ'ব। তম চাৰিজনে খাইছিলো মিলি কেনে আৰু অক্টোপাচ এক পিছ অক্টোপাচ মানে বেছি ডাঙৰ নহয় অক্টোপাছো হয় মিডিয়াম চাইজৰটোাছ এটা টু ছিক্সটিন ফিফটনকৈ লৈছিল। মজে ফ্ৰাই কৰি পোৰা একদম ডিপ ফ্ৰাই কৈ দিছে চচৰ লগত লগত মছলা এটা মাৰি কেনে ইজ খাজি ৰখ লাগ হে?
মজা লাগে না খাই?
মজা লাগে খাইকেনে সেই মাছটো আৰু কেকোৰা।
কেঁকোৰা হয় কেঁকোৰাটো ব, মে আৰু এটা প্ৰনি প্ৰন
অফিছ
উম সেইটো ইমান মজা লাগে ডাঙৰটো খাইতো না তোমাৰ বহুত মান বানেি ফুড মই চব খাম ম
হয় মানে আৰু চাই থাকো ন মোবাইলত বহুত কিবা কিবি তাকে খোৱালেও বহুত ক কৰা ব বাকী আছে,
আ আৰু চাই না যপোনো জান এটা আচোন কি নাম আচোন এই চ চ ডিপ কৰিু় খায় কিনোচল
ত হেৰি কি বুলি কয় উম চুচী সেইটোয়া তাৰ কাৰণে জাব ন যোৱাৰ ইচ্ছা আছে বহুত কে খাম তাতে কি জানা গাহৰি নাকটো কাটি কেনে গাহৰি নাকটো কাটি সেইটো চ ফফা কৰি কেনে পুৰা খিটো ডিপ ফ্ৰাই কৰি বনাই যি মজা লাগে বো খাই কেনে ইচ
অঁ খো চাইছুমান
আহাইছান হিলছত,
উম আৰু উৎসাহ নাই জাপান বিলাকত এনেকুৱা পুৰা চুইট আৰু স্পাইচি মানে ম
বচম হ
ভৰেও আৰু মিঠাইও লাগিব ল খাব মন আছে বাৰু কিন্তু মিঠাই ভাল লাগা
ন ম মিঠা মই মিঠা,
বিবা খাওঁ
অ' চব খওঁ মিঠা জ্বলা চব দস্তি এই ব্লিংক স্ যে অফাৰ আহছিল জানা সেইটো চিঞৰ বা লাগে যে চিঞৰিলে যে তোৰ ডিচকাউন্ট পাই সেইটো অফাৰ কৰিছিলো, পৰি কেনে সাতশ গ্ৰামৰ চকলেট আইচক্ৰীমৰ টাব বিলাক পাই যে বাকেট
উম
সাতশ গ্ৰামৰ অৰ্ডাৰ কৰিছিলো দুজনে মিলি এটা খাইছে এজনে অকলে এটা খাইছে আৰু মই অকল এটা খাইছো যিউ
বঢ়িয়া
খাই কেনে যি লাগছি না সেইদিনা কাল লাইক দুপৰীয়া হল দুই দুদিনমান হল চাৰে তিনটা বজাত অলপ খাইছিলো ৰাতি ভাত খোৱা টাইমতো মানে মুখত টেষ্টটো লাগি আছে চকলেটৰ
ইমান খাইছা মানে ডাব্বা এটা অকলে শেষ কৰিছা
পাই ইমান সঁচা টেষ্টিও আছিল বে বম টেষ্টি আছিল খাই কেনে মানে যি লাগছিল না উহ তাৰ পিছত গৰম আছিল সেইদিনা পুৰা
ইতিাতো আৰু নাই ন অফাৰটো আমাৰ এটা চিঞৰ বাও নোৱাৰি আমি ততো চিঞৰ বাও নৰো
কিয়া নৰা?
এই নৰি ইয়াতে চিঞৰবা কিবা গাওঁ নিচনা আৰু
আচ্ছা আচ্ছা মানুহ দাউৰি আহি গ'ল কি হৈছে নাই ভাবি কেনে
ধৰি বেলি গৈছিলি
আমি ফিফটি ফাইভ পাৰচেন্ত ডিচকাউন্ত পাইছিলো আহি কিনে অৰ্ডাৰ দিছো
পইচা কিমান দিবা লাগা হৈছে।
পইচাৰ এজনৰ লাগিছিল চছেভেনটি টু কে।
উম
মানে এটা টাবৰ চেভেন্তি টু কে লাগছি, নৰমেলি এটা টাব টাবটো ওৱান নাইন নাইন এনকে আহে। ওৱান এইট্টি ফ'ৰ এনকে আছিল